অ' উঠিলৈ এতিয়া মানে কিবা এটা কৰি আছিলোঁ আৰু তুমি?
হয়, মই ভাত খাব লৈছোঁ
হয় নেকি? ইমান দেৰিকে যে‌ কিয়?
এই মানে কাম অলপ কৰিলো ভাত কেতিয়াবায়ে বনালো, কাম অলপ কৰিলো যে, দেৰি হ'ল মানে।
হয়, নেকি?
হয়, হয় হ'ব।
কৈ যোৱা, কৈ যোৱা।
হেৰি, এই কি কয়, পাচলি খেতি কৰিচেনে নাই আপুনি?
ৰ'বা, মোৰ তুমি মোক মানে সুধিছিলা মোক তেতিয়া মোক কৈছিলা যে, এখন মানে বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ বিষয়ে মোক ক'বডি হয়, এতিয়া অ' মই তোমাক কৈ যাওঁ শুনা, বুৰঞ্জী প্ৰসিদ্ধ ঠাই বুলি ক'লে বহুত ঠাই আছে অসমত, আমাৰ এই মানে অসমত বহুত বুৰঞ্জী প্ৰসিদ্ধ ঠাই আছে। এতিয়া মই মানে এখনে নহ মই প্ৰায় দুই, চাৰিখনৰ বিষয়ে অকমান তোমাক বুজাই দিম। মানে অ' বা মই অভয়াৰণ্য বিষয়েও বুজাই দিম নহয় জানো? বা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আ, বহুতখিনি কথা তুমি মোক সুধি আছিলা এইকেইটা দিন মই এতিয়া তোমাক মই তুমি উ, হেৰি গোলাঘাটলৈ গৈছা নহয়? কেতিয়াবা গৈছা নে বাৰু গোলাঘাটলৈ নাই যোৱা নহ? অ'। কাজিৰঙা যে, অভ কাজিৰঙা যে, ৰাষ্ট্ৰীয় উদ্যানখন যে তুমি গৈ পাইছা নে নাই কেতিয়াবা গৈছা নে চাবলৈ? অ', হয়, নেকি অ', মানে যোৱা নাই ন যাবাচোন? ই গ'লে মানে দেখিবা আমাৰ এশিঙীয়া গঁড় বাবে বিখ্যাত গম পাইছাঁ নে? কাচ- কাজিৰঙা আমাৰ ৰাচ উদ্যানখন গোলাঘাট জিলাত অৱস্থিত যে? আমাৰ নগাঁও জিলাৰ সীমাত তে অৱস্থিত আছে। নগাঁও এৰি তুমি পাবাগৈ নহয় জানো? এতিয়া, তোমাৰ তা পোৱা দেখিবাগৈ যে গ'লেই মানে বহুত ভাল পাবা, কিমান যে পৰ্যটক বিলাক আহে বিদেশৰ পৰা! আমাৰ এই কাজিৰঙা মানে পৰ্যটন থলী হৈ আছ যে কাজিৰঙা বৰ্তমান আমাৰ মানে এতিয়া তাত গ'লে তুমি মানে বিভিন্ন ধৰণৰ ধৰা বনৰীয়া জীৱ জন্তু দেখিবলৈ পাবা। মানে কিন্তু এতিয়া মানে ধৰা আগতীয়াকে মানে হেৰি কৰিব লাগে বুক কৰিব লাগে ধৰা হাতী পিঠিত উঠিব লগা হ'লে আৰু কাৰণতো মানে পোৱা নাযায়, সময়ত গ'লে পোৱা নাযায়। সেইটোকাৰণে অকমান সমস্যা হয়। তাৰপিছত দ্বিতীয়তে মানে ধৰা আমাৰ এইবিলাক যে গাড়ী বিলাকতো মানে যাব পাৰি কিন্তু এটা কথা ভয় লাগে কাৰণ তো মা মানে হেৰি বিলাকে দৌৰাই যে। মানে অ' সেই স হাতীৰে তাৰপিছত আকৌ দ্বিতীয় কথা মানে গড়ে গড়ে দৌৰাই যে বহুত ভয় লাগে সেইটো কাৰণে। নে হয় নে? কিছুমান মানে কি হয় এনেকুৱা মানুহে মানে এ মানে বেঙা বেঙেিকে থাকোতে কেতিয়া মৃত্যু মুুখতো পৰিব লগগা হয় নহয় জানো। সেইটো কাৰনে খুব সাব ধানে যাব লাগে গম পাইছা নে। বিশেষকৈ মানে সৰু ল'ৰা ছোৱালী লৈ গ'লে মানে যাবলৈ মানে ভয়ে লাগে। তথাপি মানে আমাৰ যিহে তো আমাৰ নিজৰ ঠাই নহয় জানো নিজৰ জন্ম ভূমি যেতিয়া উদ্যান মানে ৰাষ্ট্ৰীয় উদ্যানখন আমিতো নোচোৱাকে থাকিব নোৱাৰো চাবই লাগিব। এ টো উম মে মানে পৃথিৱীৰ বিখ্যাত নহয় জানো। এশিঙীয়া গড়ৰ বাবে নহয় জানো। সেইটো কাৰণে পৰ্যটক---চ বিলাক আমাৰ বিভিন্ন ঠাইৰ পৰা আহে আৰু সেই পৰ্যটকসকল আহিলে আমাৰ লাভৱান হয় আমাৰ মানে ৰাজ্যৰ নহয় জানো। বহুত মানে তেওঁলোকৰ পৰা আমি মানে লাভৱান হওঁ। বিশেষ এতিয়া এজন এজন পৰ্যটকৰ পৰা ব যথেষ্ট খিনিয়ে মানে চৰকাৰে মানে হেৰি পাৰে টেক্স পায়। উ ল সেইকাৰণে মানে যিমান আহে সিমানে মানে আমাৰ ভাল হয়। মানে আমাৰ আৰ্থিকটো টনকিয়াল হৈ যায়গৈ মানে
হয় হয়।
কাজিৰঙা মানে উদ্যানলৈ গ'লে মেইন ৰাষ্ট্ৰা সাতত্ৰিশ নং ঘাই মানে ঘাই পথৰ মাজেদি আমি যিখন মানে গাড়ী বিলাক গলে ৰাষ্ট্ৰীয় পথে দি গ'লে। কাৰণটো সেই পথটোৰ মাজত ন দেখি দেখিচাই নহয় তোমালোকে মানে হেৰি টিভিএ চিভিএ বা মোবাইলে এ চোবাইলে পাইচাই নহয় জানো? তাত মানে কি হয় ৰাষ্ট্ৰীয় পথ পথতে ঘাই পথতে কি থাকে মানে গড় ওলাই, হাতী এ মানে বাঘ ওলাই আৰু বিশেষকে মানে হাতীত টো বেছিট তাণ্ডৱ চলি থাকে ন জানো গণেশ বাবাৰ তণ্ডৱটো বেছি চলে। সেইটোকাৰণে মানে গণেশ পাবা যে, যেতিয়া মানে গাড়ীবিলাক দৌৰায় তেতিয়া মানে আমাৰ বহুত ভয় লাগে দেখিলে আমি কেতিয়াবা মানে ধৰা দেখা পাওঁ, আমি ধৰা নিউজতো শুনি থাকো। যে, ৰাষ্ট্ৰীয় উদ্যানৰ মা যে, গ'লে মানে গাড়ী বিলাকো এই গাড়ী বিলাকৰ আগত মানে আগুচি ধৰে যে আৰু গাড়ী বিলাকে পিছুৱাই গৈ মানে গুচি যায়গৈ বা ৰৈ দিয়ে উম, সেইটোকাৰণে মানে অকমান ভয় লাগে ৰাচ দানখনৰ কাৰণে
হয়, হয়।
তথাপিটো এতিয়া যাবই লাগিব নহয় জানো? নিজৰ কৰ্মস্থলী বা কিবা প্ৰয়োজন সাপেক্ষে নিজৰ কামত যাবই লাগিব সেইটোতো তুমি হ'লেওঁ বা মই হ'লেওঁ মানে কাকো বাধা দিব নোৱাৰোঁ বা নালাগে যাব বুলিও ক'ব নোৱাৰো নহয় জানো? এতিয়া কথা হ'ল, কি আমি সতৰ্কতা অৱলম্বন কৰি পেলাই ৰাস্তাই পথেদি অহা যোৱা কৰিলেই হ'ল নহয় জানো? আৰু তেওঁলোকে আ, মানে যিহে টো বিচৰন কৰে ৰাষ্ট্ৰীয় পথৰ ওপৰত।
হয়।
এতিয়া তুমি উ, যাবাচোন। সোনকালে মানে গৈ অকন চাই কৰি আহিবা উদ্যানখন। নহয় জানো? একেবাৰে নিজৰ ঠাই বস বস্তুখিনিৰ বিষয়ে যদি নাজানা নোযোৱা কেনেকে জানিবা? কেতিয়াবা কাৰোবাক ক'বলৈয়োতো তুমি নোৱায়িবা।
হয়।
কিবা ক'বা নে কৈ যোৱাচোন? কৈ‌ যোৱা, কৈ‌ যোৱা।
তাকেই বোলো হয়, হয় আৰু এটা কথা আপুনি কৈ আছিলে কোনোবা এখন চহৰৰ কথা কম বুলি কৈ আছিলে আপুনি, চহৰখন কিয় বিখ্যাত? কম বুলি ভাবি আছিলে।
হয় নেকি? চহৰ মানে বুলি ক'লে এতিয়া কেনেকুৱা চহৰ? আমাৰ টাউন, চহৰ একে নহয় জানো? এতিয়া আমি ধৰা মহানগৰী বুলি ক'লে গুৱাহাটীক বুজো। চহৰ বুলি ক'লে আমি নগাঁও টাউন খনকো আমি হৰ বুলি ক'ব নোৱাৰো নেকি কোৱাচোন? যিহেতু আমাৰ আমি মানে মানে গাঁৱত বাস কৰি আমি মানে চহৰলৈ গ'লে অকমান আমাৰ সলনি হয়, কাৰণতো আমি গাঁৱলীয়া পৰিৱেশটো আৰু চহৰৰ পৰিৱেশতো আমাৰ বহুত বেলেগ হৈ পৰে। আমি গাঁৱৰ, গাঁওৰ পা গাঁৱলীয়া মানুহে নহয় জানো? গাঁৱত থাকিলে আমি ৰাতিপুৱা শুই উঠি কি কৰো? আমি কেতিয়াবা চাহ খাওঁ মানে প্ৰায় আমি ভাতে খাওঁ। কিন্তু চহৰৰ মানুহখিনি কি হয় এটা খাদ্যতালিকা থাকে, তেওঁলোকে শুই উঠি মুখ, হাত ধুই লৈ মানে চাহ খাই নহয় জানো? বা বিস্কুট তেনেকে খায় আৰু। কিন্তু আমাৰ মানুহে কি কৰে? আমি একদম ডাঙ অ', বাতিত এক বাতি জলপান চাহ খাওঁ নহয় জানো? সেইখিনি মানে সিহঁত তে মানে তেওঁলোকে আমাক অকণমান গাঁৱলীয়া মানে মানুহৰ কাৰণে অকণমান হেৰি কৰে। তথা মানে আৰু চলি যায় আৰু নহয় জানো? টাউনৰ এতিয়া টাউন বুলি কওঁতে এতিয়া আমি ধৰ ৰা তেজপুৰ টাউন শুনো নহয় জানো? বা নগাঁওখনৰ বিষয়েও ক'ব পাৰো। নগাঁও আমাৰ ধৰা নগাঁওখন আমাৰ নিচেই ওচৰৰে জিলা। নহয় জানো? সেই জিলাখনত মানে ন আমি কি কৰো ক'পা অহা? নগাওঁ টাউনলৈ যাওঁ বুলি কওঁ। নহয় জানো? নগাঁৱত এতিয়া আমাক কি কি আছে কোৱাচোন বাউ? তুমি জানা নাই বাউ?
নগাঁৱত কাগজ কল আছে, আছিলে হয়?
অশুোক কাগ-কাগজ কলটোতো ধৰক গাঁৱতে অৱস্থিত আছিল।
হয়, হয় তাৰপিছত মনৰ নগাঁওখন, নগাঁওখন, নগাঁওখন ধৰা আগত জাগি, জাগি শুকান মাছৰ বাবে বিখ্যাত। নহয় জানো? এই উম, আগতে পুৰণি মৰিগাঁওখনটো সেই নগাঁওখন বাবে বিখ্যাত। নহয়
অ', এতিয়া কাৰ শুনা? এতিয়া কাগজ উ, কাগজ কলৰ বিষয়ে ক'লা হয় নে? এতিয়া আমি কাগজটো উৎপাদন ক'ৰ পৰা কৰো, কাগজটো আমি উৎপাদন সদায় বন বনজ সম্পদৰ পৰা উৎপাদন হৈছে হয় নে নহয়? অ', উম, বাঁহ বেতৰ পৰাই কি কৰিছে বাঁহৰ পৰাই কি কৰিছে? কা কাগজত উৎপাদন কৰিছে। এতিয়া সেই, সেই এতিয়া বাঁহে আমি কি কৰিছো এতিয়া বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি নাই নেকি? এতিয়া আমাৰ ভুঁইয়ে উৎপাদন হোৱা মানে বাঁহ বিলাক কি কৰিছে মিললৈকে লৈ গৈছে নহয় জানো? তাত নি পেলাই কি কৰিছে কাগজ মিললৈ লৈ গৈছে তাত নি পেলাই তেওঁলোকে কি কৰিছে মেচিনত দি কাগজ উৎপাদন কৰিছে নহয় জানো? আমাৰ বস্তু আমাকেই দি আছে।
আজি আজিকালি ঘৰুৱা সজ সঁজুলি সা সজুঁলি বিভিন্ন ধৰণৰ যেনে, ধৰা উদাহৰণ হিচাপে জাকৈ, খালৈ। জাপি আকৌ
উম, কৈ যোৱা।
কলোবোৰ বা
অ' কৈ যা অ' বাঁহে দিয়ে বনাইছে অকল সেয়াই নহয় নহয় আমি বাঁহেৰ জানো ঘ ঘৰ বনোৱা নাই নেকি, বেৰ বনোৱা নাই নেকি, বাহেদি আমি চালি বনাই লৈছো ঘৰ সাজি লৈছো। বাঁহৰ ঘৰ নহয় জানো? সেইটো কাৰণে মানে বাঁহে উম বাঁহে কৰিব নোৱাৰা কাম একো নাই। বাঁহে সকলো কামেই কৰিব পাৰে নহয় জানো? এতিয়া তোমালোকে যেনেকে ধৰা বাঁহেদি তোমালোকে যে ঘৰত জেউৰা মাৰি লৈছা হয় নে? জেওঁৰা-জপনা লৈছা নে নাই? আমিও লৈছো তেনেকে কাৰণটো আমি গাঁৱলীয়া সমাজত আমাৰ জেওঁৰা-জপনা থাকিবই। আমি সেয়া জেওঁৰা-জপনা বনাম। কৰিবলগীয়া হ'লে, আমাক বাঁহ লাগিবই এইটো বাঁহৰ অবিহনে আমি একোৱে কৰিব নোৱাৰোঁ
বাঁহৰ বিচনা খন আজিকালি পোৱা যায়। বাঁহৰ আলনাও বনায় হয়নে?
যোৱা
আজিকালি মই তাকেই বোলো বাঁহৰ দ্বাৰা সকলো ধৰক জাপ জাপি, টুপী এইবিলাকো বনোৱা--আজিকালি গ্ৰাহকসকলক
ভাল কথা, নহয় জানোঁ। বাঁহৰ বিষয়ে তুমি জান মানে